শুনি আছো হয় কি কৰিছিলা বোলো
এ শুই আছো ৰবা মানে এ ভাত খাই মানে অকমান টোপনি টোপনি ভাৱ হ'ল তাৰপিছত এনেই বিছনাত দীঘল দিলোঁ। তুমি?
অ ঠিকেই আছে দে ময়ো ঘৰতে ৰ'বা ভাত পানী খাই পেলাই এনেই অলপমান আছিলোঁ। তাকে ভাবোঁ এলা এটা ফোন কৰি চাওঁ কি কৰি আছিলা বুলি।
অ অ।
অ বাকী কৰ'বাত জোৱা নাই নেকি?
অ মই আজি মানে গাটো মোৰ দুদিনমান হ'ল ভাল নহয় ৰবা তাৰ কাৰণে ঘৰতে অকমান মানে জিৰণি লৈ আছোঁ।
অ জ্বৰ হৈছে নেকি?
অ হয় হয় মানে এই বতৰটোৰ কাৰণে নেকি বহুত মানুহৰ দেখোন জ্বৰ হৈছে।
অ মানে বতৰটোৱে এনেকুৱা হৈছে এতিয়া গৰম দিনত আজিকালি য'ত টো প্ৰায়ে হয় নহয়। এনেকুৱাই।
অ অ।
অ তাকেইতো। এই আৰু মানে বেছি ঠাণ্ডা পানী খাইছিলে ছাগে?
অ হয় হয় ঠাণ্ডা পানী দি গা ধুইছিলোঁ আৰু ফ্ৰিজৰ পানী খাই আছিলোঁ গৰমৰ বাবে।
অ অ এইটো তাকেতো। অঁ। সেইটো থাকেতো ঠাণ্ডা পানী খালে বেছিভাগ তেনেকুৱা হয় মোৰো হৈছিলে মানে যোৱা সপ্তাহত। ইমান চৰ্দি চৰ্দি ভাব হৈ গৈছিল।
অৱ।
তাকে এনেকুৱাই।
এতিয়া জ্বৰ চৰ্দি হ'লে কভিডৰ সময়ৰ কথাই মনত পৰে।
অৱ হয় হয় কভিডৰ সময়বোৰ তাকে মানে ঠিক মাহত পৰি গ'ল কিন্তু কেনেকে কটাইছিলো সেইবোৰে।
আজি নহ'লে অকমান কভিডৰ বিষয়ে আলোচনা কৰোঁ।
অৱ ঠিকে আছে বাৰু, বাৰু পাৰি তাকে। অ বোলো পৰীক্ষাও তেনেকেই গ'ল বোলো কভিডৰ নামতে।
অৱ অৱ কভিডৰ নামত প্ৰায় দুটা বছৰ প্ৰায় আমি ঘৰত বন্দী হ'বলগীয়া হ'ল।
হয়, হয় হয় সেইটোৱে দুহেজাৰ বিশ চনৰ একৈছ চনটো সঁচাকে। এনেকুৱা এটা বছৰ আছিল মানে আম মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু মানে বয়স হলো আমাৰ। হয়নে?
হয় হয়, মই মানে যে এতিয়া হায়ষ্ট ছেকেণ্ডাৰী পৰীক্ষা দিবই নাপালো। বাতিল কৰি দিলে আমাৰ পৰীক্ষা।
হয় হয় আমাৰো একেই দিয়া, হায়াচ উম হাই ছেকেণ্ডাৰী মেট্ৰিক মেট্ৰিকসমূহ মানে শিক্ষাৰ্থী বোৰে মানে দিবলৈ নাপালে। ইমান মানে ভালকে প্ৰস্তুতি কৰি আছিলোঁ। তুমি কৰিছিলা নে ভালকে?
হয় হয় প্ৰস্তুতি সম্পূৰ্ণ পুৰা আমাৰ মোৰ হৈছিলে তাৰ পাছতো মানে সময় পাইছিলোঁ যিহেতু অতিৰিক্ত সময় পাইছোঁ তেতিয়া মানে প্ৰস্তুতি চলাইছিলো কিন্তু হঠাৎ মানে শি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিলে আৰু পৰিস্থিতিও তেনেকুৱা বেয়া আছিল সেই সময়ত। গতিকে, উপায় নাই আৰু
সেইটো এ বাৰু, আ মানে বহুত আন্দোলনো হৈছিল মানে। পৰীক্ষা হ'ব নালাগে বা এনেকুৱা উপো নালাগে। পৰীক্ষা হ'লে শিক্ষাৰ্থীবোৰ মানে এই কভিডৰ নামত মানে সি এনেকে ভাইৰাছ টো এনেকে সোমাই যাব বহু শিক্ষাৰ্থী মানে সেই এনেকুৱা। পজিটিভ হৈ যাব তাকে ভাবি পেলাই এনেকুৱা এটা নিৰ্ণয় ললে আৰু নেকি।
হয় হয় তাকেইটো উপায় নাছিল আৰু মানে এইেই সময়ত টো মানে দোকান পাৰ সকলো বন্ধ হৈ পৰিছিল আমাৰতোতো বহুত বহুতে সমস্যা হৈছিল আমি মানে এ মানে বিভিন্ন ঠাইত পাহাৰ বিলাকত কচু ঢেকীয়া বিচাৰি গৈছিলো। সময়ত তেনেকৈ মানে আমি কেতিয়াবা খাইছিলো আৰু
অৱ বজাৰসমূহ আমাৰো তেনেকেই আছিল বাৰু কিবা কিবি বজাৰত পালে মানে কৰ'বাত ক'ৰবাত যদি পায়ো। এনেকে কিবাকে লৈ আনিছিল আৰু মানে তথাপিও মানে অলপমান। এই বস্তুবোৰ নোহোৱা কাৰণে মানে অলপমান সমস্যা সন্মুখীন হৈছিলো আমি এনেকুৱা, এই হৈছিল অৱ অৱ।
অৱ আৰু মানে বাহিৰত ওলালেও এটা সময়ত পুলিছেও মানে এ লাঠিৰে লাঠিৰে কোবাইছিল।
এৱ সেইটো হয় কিন্তু। আমাৰো এনেকুৱাই পোৱা গৈছে না, লাঠিৰে হেৰি কৰে তেনেকে।
আৰু মুখৰটোতো মাক্স মানে একেবাৰে আঁতৰাবই পৰা নাছিলো মাৰ্ক্স
অঁ অঁ, হয় হয় হয়।
পুলিছে কোবাই।
অঁ সচাঁই, ইমান বিভিন্ন ধৰণৰ মাক্স ওলাইছিল, এন নাইনটি- বা ইমানমান ডাঙৰ মাক্স মানে গৰম দিনত গৰমো লাগে কি- টো উপায়ো নাপায়, এনেকৈ আকৌ তোৰ মানে এণ্ট্ৰি নিদিয়ে।
ভেকচিন লৈছিলা?
মই তিনিটাই ললো ৰবা তিনিটা। তিনিটা ল'লোঁ, তুমি কেইটা ল'লা?
মই দুটা লৈছিলো। কিন্তু সেই সময়ত মানে এনেকুৱা কথা- ওলাইছিল যে ভেকচিন ললে বেয়া হব, মানুহ মৰিব বা তি- তৃতীটো ভেকচিন বুষ্টাৰ ড'জটো ললে মানুহ মৰি যাব, এনেকুৱা ধৰণৰ কথা।
অঁ ওলাইছিল ওলাইছিল হয় হয় হয়। কিন্তু তাকেতো মইটো বিশেষ একো ইমান প্ৰমাণ, হয় সেইটো হয়। কিন্তু বিশেষ একো ইমান প্ৰমাণ পোৱা নাই কিন্তু মই। মানে তাৰ বিষয়। আহ তুমি কেতিয়াবা সমস্যা আছিল নেকি কেতিয়াবা তাৰে বাবে?
মোৰ মানে ইনজেকচন লোৱাৰ পাছতে অকনমান গাত- টো মোৰ ঘৰুৱা আৰু এনে গা বেয়া লগা এনেকুৱা ধৰণৰ অকনমান সাধাৰণ হৈ- ছিল, তাৰ পাছত ঠিক হৈছে আৰু।
হয় হয়, এই চাইড এফেক্ট- মানে অলপ থাকে আৰু। মানে যিহেতু এটা মানে শক্তিশালী ড'জ বুলি ক'ব পৰা। আছে। অঁ, তাতে এনেকুৱা দিনবোৰ চাগে পঢ়া পাতি কেনেকে কৰিছে? লা-
তেতিয়া আমাৰ অনলাইনৰ জৰিয়তে মানে বেছি আমাৰ পাঠদানবোৰ হৈছিল। এই আজিও অনলাইনৰ আছে কিবা এখন আমাৰ।
অঁ, হয়।
মানে অলপ প্ৰায় সাত, চাৰে ছয়, ন সাত বজাত হ'ব, তুমিও থাকি- বা সেইখনত মানে অঁ অঁ। এনেকৈয়ে মানে অনলাইনৰ জৰিয়তে আৰু তেতিয়া নেটৱৰ্কৰ সুবিধাতটো বৰ ভাল নাছিল। গতিকে তথাপিও তেনেকৈ প পঢ়িবলগীয়া হৈছিল। তোমাৰ কোৱাচোন?
অঁ তেনেকে দিয়ে আৰু মানে- অনলাইন ক্লাছসমূহ এনেকুৱা হৈছিল। কিন্তু তাৰে বাবে সেই- নোটছসমূহ দি থাকে, কিন্তু মোবাইলৰ পৰা পঢ়িবৰ কাৰণে ইমান দিগদাৰ পাইছিলো, মই নোটছৰ পৰা। মানে তেনেকৈ কিতাপত যোনটো মানে পোৱা যায়। বাবে মোবাইলত কিন্তু এনেকা পোৱা নাযায় বাৰু। সেইটো তুমি কি কোৱা?
হয় হয় একেবাৰে ঠিক কথাই কৈছা, মানে অ আমি- শ্ৰেণী কোঠাত মানে শিক্ষক শিক্ষয়িত্ৰী পৰা যিখিনি ধৰা- বা নাজানিলে সুধি লৈ আমি শিকো, সেইখিনি মানে অনলাইনত- এটা অসুবিধা হয় আৰু যি- সকলো সমস্যা সৃষ্টি হয়, বিশেষকৈ মানে গাওঁ অঞ্চলত। অঞ্চলবোৰত বা দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত- মোবাইল ফোন, লেপটপ বা ইণ্টাৰনেট মাধ্যম নাথকাৰ ফলত ইয়াৰ মানে- এটা সমস্যাৰ সৃষ্টি হয়, কি ভাবা?
আছে আছে, বিৰাট সমস্যাৰ সৃষ্টি হয় এইবোৰৰ বাবে। নে সেই আৰু তাকে ভাবো এইবিলাক দিনবোৰ মনত পৰি গ'লে কেনেকোৱা লাগে আৰু বহুত বেছি এনেকোৱা নেটৱৰ্কো নাছিলে কিন্তু আমাৰ ফৰজিয়ে চলি আছিল ফাইভ জিটো অহাই নছিল তেতিয়ালৈ ফৰজিটো মানে মাজে মাজে চবে চলাই থাক অ সেইটোৱেটো চবে চলাই থকাৰ কাৰণে মানে মাজতে ডাউন পৰে ডাউন পৰি সেনেকে ক্লাছসমূহ মানে মিছ হৈ যায় আৰু
অ তাকেইতো এতিয়া অকণমান ভাল হৈছেনে হয়নে ইণ্টাৰনেটটো
অকমান ফাইভ জি অহাৰ পৰা ভাল হৈছে কিন্তু তোমাৰ যিহেতু মোবাইলটো ফাইভ জি মানে ভাল ন ফাইভ জি নেটৱৰ্ক
অ অ হয় হয় ফাইভ জি মোবাইল আজিকালি চাৰিওফালে ফাইভ জি মোবাইলে উপলব্ধ হৈছে এ মইয়ো এইটো মানে নহ'ল আজি তিনিদিন হ'ল মটৰ অলাটো ললো তাছত ফাইভ জি চিম কাৰ্ড এখনো বনাই ললো এয়াৰটেলৰ গতিকে এতিয়া সুন্দৰ ভাৱে মানে চলে আৰু
হয় হয় হয় এনে কিন্তু সেই পুৰণা চিম বোৰো তুমি যদি মোবাইলত দি দিয়া মানে অটমেটিকেলি ফাইভ জি হৈ যাব আৰু মানে নিজে নিজে
অ পুৰণা ফ'ৰ জিখন মোৰ ফাইভ জি হোৱা নাই দেখোন নাই ফাইভ জি কৰিব লাগে নেকি
কৰিব লাগে তাতে মোবাইলত থাকে বাৰু প্ৰেফাৰ্ড নেটৱৰ্ক বুলি থাকে
ত পাৰিম নেকি
পাৰি পাৰি পাৰি নিশ্চয় পাৰিবা জিঅ' চিম হ'লেতো ধুনীয়াকৈ পাৰি
প্ৰিফাৰ্ড নেটৱৰ্ক টাইপ বুলি যে থাকে সেইটো
অ প্ৰিফাৰ নেটৱৰ্ক টাইপটো মাৰি দিলে হয় আৰু মাই জিঅ'ত গ'লে পাই বাৰু মাই জিঅ'ত যদি অপ
মানে মোৰ এতিয়া এই মবাইল টো বাৰু ফাইভ জি আছিল কিন্তু চিম খন মানে ফৰ জি
অ সেইটোতো ফৰ জি খনো মানে নিজে নিজে চিম হৈ যায় মানে ফ ফাইভ জি হৈ যায় মানে বেলেগকে আৰু চিম ল'ব নালাগে আৰু এটা কথা ময়ো ভাবিছিলো হয় হয় মানে কিবা কি অলপমান মানে কৰিব লাগে
ক যাই কৰি দিব লগ কৰিব লাগিব নেকি
নাই নিজেও পাৰিবা চাগে ইমান নাই নাই নিজেও কৰিব ঘৰত মাই জিঅ' এপটোত চাই ল'বাচোন মানে জিঅ' চিম হ'লে
অ মোৰ ভদাফন
অ ভদাফোন হলে ভদাফোনৰ এপত থাকিব চাগে চাই লবা অ ৰত মানে সেনেকোৱাই আজিকালি বস্তুবিলাক
অ অ
অ আজি ঘৰ পৰা সঁচাকে মানে বহুত মানে স্পীড হৈ আছে কিন্তু তাৰে বাবে এ আই বোৰ ইমান মা নে হেৰি পাইছে সৃষ্টি হৈছে মানে ই
অ এই এ আই বুলি কওঁতে মনত পৰিল মোৰ মানে এই ফোনটোত এ আইৰ বহুখিনিয়ে সুবিধা আছে
অ হয় হয় কেমেৰাতো বহুত সুবিধা আছে হয় দিয়া
হয় হয় গতিকে এ আইৰ জৰিয়তে বহুখিনি মানে কাম কৰিব পৰা যায়
হয় হয়। আজিকালি সচাই এয়াইতটো বহুত গুৰুত্বপূৰ্ণ।
অ আৰু এই কভিডৰ সময়ত মানে আমাৰ মানে স্বাস্থ স্বাসৰ যতন যিহেতু, আমি বহুত স্বাস্থ্যৰ যতন ল'ব লাগে বুলি মানে পৰামৰ্শ দিছিল। তোমালোকে কেনেধৰণে যতন লৈছিলা স্বাস্থ্যৰ কোৱাচোন?
অ মানে শাক পাচলিসমূহ খাই আছিলোঁ, মানে যিহেতু ইমান পোৱা নগৈছিল কিন্তু, পোৱা সময় মানে যিখিনি পাইছিলো তাৰে বাবে মানে শাক পাচলি, ফল মূল আদি সেনেকে খাই খাই আছিলো। আৰু নিজকে মানে জ্বৰ হোৱাৰ পৰা বচাইছিলো, যিটো জ্বৰ হ'লে মানে কিবা এটা সেই কভিড পজিটিভ হ'ব মানে সম্ভাৱনা থাকে, তাৰে বাবে আমি সকলোৱে মানে ঠাণ্ডা পানীৰ পোৰা এৰি এৰি দিছিলো, ঠাণ্ডা পানী খোৱা মানে এইৰ ফ্ৰিজৰ পানী এনেকে খোৱা নাছিলো।
গৰম পানীয়ে খাব দিছিল। হয় ঠিকেই একেই মানে গৰম পানী খোৱাৰ পৰামৰ্শ দিছিল যিহেতু, সকলোৱে গৰম পানীয়ে খাইছিলো, আৰু মানে মই বিভিন্ন ধৰণৰ মানে ঔষধ বোৰ মানে আমি ডাক্ক্তৰৰ পৰামৰ্শ লৈয়ে মানে ঔষধ সেৱন কৰিছিলোঁ।
ঠিকে আছে ঠিকে আছে ভালে। এনেকুৱা মানে পৰামৰ্শ ললে মানে আমাৰ আগন্তুুৰ দিনত মানে সেইয়ে আৰু বেমাৰ আজাৰ হোৱাতটো মানে বহুত কম হৈ থাকে।
হয় হয়।
ঠিক আছে বাৰু দিয়া, ভাল লাগিল মোৰ। বাৰু ঠিক আছে দিয়া, ভালে থাকিবা, হয় হয়।